হেল্ল', হেল্ল',
কি খবৰ?
মোৰ খবৰ ভাল তোমাৰ কি খবৰ?
আছো দিয়া ভালে।
অ,
ব'লা আজি কাপোৰৰ বিষয়ে কথা পাতো।
অ বলা
তুমি কি কাপোৰ পিন্ধি ভাল পোৱা?
মই কুৰ্তা পিন্ধি ভাল পাওঁ। জিন্স টপ তাৰপিছত মেখেলা চ চাদৰ চাৰি তাৰ সেনেকে আৰু ত টপ পেন্ট সেনেকে পিন্ধো আৰু তুমি
পিন্ধি ভাল পোৱা আৰু ন
অ ৱেষ্টাৰ্ণবোৰ মানে পিন্ধো আৰু কৰ'বাত যদি ফুৰিব যাও। আৰু এনেই ফাংচন চাংচন থাকিলে কিনে তটো কূটা পিন্ধাই যায়। উম তুমি কি পিন্ধি পিন্ধি পাইছা?
বেছি ভাগ কূটা মেখেলা চাদৰ। শাৰী বা জিন্চ সেনেকুৱা ধৰণৰ আৰু
অ অ
বাকী তুমি কিবা কাপোৰ চিলাই কাপোৰ চিলাই কৰি পাইছা? তা
অ কাপোৰ চিলাই কৰি পাইছো ইজিয়ে হয় অ জানো কিন্তু ইমান মানে ভালকে নাজানো। জানো আৰু তথাপি মানে এনে অ শিক কিছু এনেই আৰু
আ্চ্ছা আচ্ছা ময়ো মানে হাত চিলাই যোনটো কৰে স সেইটো জানো চিম চিলাইটোত মই নাজানো আৰু
অ আচ্ছা আচ্ছা সেইখিনি জানি ন বহুত
অ অ নমেল হাতছিলে জানিলো তোমাৰ কিছু কাপোৰ মানে হৈ যায় আৰু
অ অ সেইটো হৈ যায় আৰু এনে ফুৰিব চুৰিব গলে তুমি বেছিকে কি কাপোৰ পিন্ধা
মই ফুৰিব গ'লে নমেলি তোমাৰ কুৰ্তাই পিন্ধো কুৰ্তা বা কুৰ্তাৰ লগত ধৰ জীন্চ পিন্ধিলো তাৰে ওপৰত যদি ঠাণ্ডা হয় এই ব্লেজৰ টাইৰ যে দীঘ দীঘল থাকে সেইটো পিন্ধিলো সেনেকুৱা আৰু তুমি চৰ্ণি লোৱা নে কুৰ্তা পিন্ধিলে
মইছৰণে ল ল কিন্তু কেতিয়াবা মানে বেছি গৰম থাকে কে নলাৰ চু নি
অ আজিকালি মানে ট্ৰেডৰ চু ো নাইো তেনেকে
অ ট্ৰেনডত নাই চ্ৰণী উম তাক কে সে মানে কুৰ্তা চুৰ্তা পিন্ধিলে ভালো দেখে
ভালু দেখে অ
মানে কোৰতাৰ লগত মানে জিন চুট
চুট কৰা জীন্চৰ লগত জীন্ছৰ লগত ত চবেই পন্ধ আজিকালি কুুৰ্তা হওক বা তোমাৰ প্ৰপটপ হওক বাাহেনে চব চব বস্তুৱে পিন্ধা যায় আজিকালি আগতে খালি লৰা পোৰে জিনন্ছ পিন্ধিছিলে চাৰ্টৰ লগত ৰা আজিকালি ছোৱালীবোৰে চব কাপোৰৰ লগত মানে পিন্ধিলে জিন্ তুমি শৰ্টছ পিন্ধা
অ মই শৰ্টচ পিন্ধো তুমি পিন্ধানে
নাই মই নিপিন্ধো তেনেকে
ধনি পিণ্ধা
পিন্ধা যায় আৰু কিন্তু বাহিৰত সেনেকে অ ফুৰিব যোৱাকে মানে নিবিিন্ধো মই
অ অ আচ্ছা আচ্ছা উম উম তাকে সৰুতে সৰতেতটো পিন্ধা যায় সেনেকে
অ অ উম
হয় অ আৰু মেখেলা চাদৰটো পিন্ধাই তুমি
অ তুমি শাৰী চাৰী পিন্ধানে
অ পিন্ধো শাৰী চাৰি কেতিয়াবা কিবা ফাংচন থাকি স্কুলত তেতিয়া পিন্ধি গ'লো হে তেনেকে খালি
উম
উম আৰু তুমি
অ মইো মানে বিশেছেলকে মোৰ শাৰী পিন্ধো মেগ চজৰে পিন্ধা যায় বেছি ষ্ট মানে শডাৰী কেতিয়াবা পিন্ধি পিন্ধো আৰু
অ অ
এনেুৱা আৰু
উ উম বেছিকে তুমি খাৰী খাৰী পিন্ধি ভাল পোৱা নে মেখেলা অ অ মই ম খেল চাদৰে পিন্িাাল
সটোয়া মানে বেছি কম্ফৰ্টেবল লাগে ন মানে বেছি তোমাৰ হেভিও নহয় পিন্ধিও ভাল লাগে আৰাম লাগে
অ আৰামো লাগে আৰুো উ উ তাকে আৰু মেখেলা চাদৰ বোৰো কিমান ধুনীয়া ধুনীয়া ওলাইছে ডিজাইনিঙৰ অ ডিজাইনৰ বছ তাৰ পিছতে আজিকালিিতো জীন্চ বোৰ দেখি চাই আগতে জীন্চ বোৰ স্কিনি স্কিনি আছ
উম এতিয়া আৰু তোমাৰ বেগী জন্চ ওলাইছে কিবা ওলাইছে অ কাৰ্গ ওলাইছে আৰু কিবা অ এসোপাহ বকেট থকা ওলাইছে আৰু চটা ফটা ওলাইছে বহুত বেলেগ বেলেগ ধৰণৰ
এতিয়াতো আৰু নতুন নতুন ওলাই যায় আছে কিবা বৰ থাককা ওলাইছে
আৰু আজিকালি যে তোমাৰ চাৰি পাঁচটা বটাম থাক যে হৈছে আজিকালি চেইন নাথাকেতো
অ যেন নাথাকে। অ তাকেটো। আগতে জিনন্চ বোৰ কেনেকুৱা আচি
অ, চেইন মাৰা এটা বুটাম থাকে। অ, আজিকালি আৰু বেলেগ বেলেগ মানে ভেৰাইটি কি জুলাই গৈছে?
অ একদম ফুলা-ফুলা।
ম কিন্তু তোমাৰ বেগী জীনছ বেছি ভাল লাগে ক মানে কমফি হয়।
অ কমফৰ্টেবল হয় আৰু গৰমত সিটো পিন্ধিও ভাল লাগে ন? অ আৰু স্কিনিবোৰ মানে অলপ চিপকি থাকে।
চিপকি থাকে অ। মই ভাল নাপাওঁ মে মাছখিন- ত লাগি থাকে
অ, অ লাগি থাকে। তাকে উ আৰু তো হেৰি আৰু
ন তুমি ক্ৰপ তপ পিন্ধা? লাইক
ক্ৰপটপ ক্ৰকটপ সেনেকে ন ক্ৰটপ মই নি তি হয় তুমি পিন্ধা
মইও সেনেকে নিপিন্ধো। মানে মানে সেনেকে ফুৰিব যাম বুলি নকওঁ কেতিয়াবা ৰেয়াৰলি আৰু মানে। নি মোৰ ডেইলী টাইপৰ নহয়, তোমাৰ?
অ, অ। মই সেনেকে ক্ৰপটপ নিপিন্ধো। হয় আই।
আচ্ছা
নিপিন্ধো এ মানে মই ফুল হাত ত ন নহলে পেটত থাকে মানে পেটত ৰ তলতে পিন্ধো আৰু।
আচ্ছা, আচ্ছা।
উম, মোৰ ভালো নালাগে। ন কিছুমান ক্রপ টপ। আৰু আজি কালি টো কিমান ডিজাইনিঙৰ টপ ওলাইছে, সেইবোৰ পিন্ধিব মন যায়।
অ আৰু আমি নিজেও কমফৰ্টেবল নহয় সেনেকে পিন্ধিবলে।
তাৰ পৰা আমি সেইবোৰ পিন্ধিও অহা নাই। উম বেলেগ ধৰণৰ আৰু টপ চপ
দিয়া নহলে আজিলৈ মই ৰাখো শুন
অ অ ঠিক আছে দিয়া অ অ